কি কৰি আছা?
এ অৱ হেল্ল'
অৱ কি কৰি আছা?
অ এয়াই বোলো ভাতিবেলা কি কৰিম আৰু চাহকন খাও তাকে বোলো বুঢ়ী এটা এটা বনাই লওঁ খাবলে মন গৈছে
আহ বৰষুণ হৈছে নেকি?
নাই বৰষুণতো দিয়া নাই বাৰু বৰ্তমান
কিন্তু একদম বতৰটো মানে ভাল নহয় আৰু মোতটো
জনীও দি আছে।
পানী
হয় নেকি অ পিছে অ মই বোলো আপোনালোকৰ ফালে বানপানী বুলি ভাবিছো এনেকেটো নিউজ
অ নাই নাই নাই পানী হৈছিলে কমিছে এতিয়া নাই কমিছে কমিছে, আমাৰ আমাৰ ঘৰত সোমোৱা নাই অ এনেই হেৰি আমাৰ সন্মুখতে নদীখন আছে নহয় সেইটো কাৰণে পানী নাই বাগৰি অহা নাই মাথাউৰী হ'ল নহয় এ বহুত ধুনীয়া লাগে।
আহ নদীৰ ওচৰৰ পৰিৱেশ বিলাক বহুত ভাল লাগে
এতিয়া আগতে দেখা পোৱা নাছিলে, অৱ এনেই মন চন বেয়া লাগি থাকিলে একদম ভাটি বেলা সময়ত ওলাই গ'লে নদীৰ যিটো হাৱা সেইটো হৈছে ফ্ৰেচ হাৱা বহুত ধুনীয়া নদীৰ হাৱাতটো নিচিনা এনে আমাৰ ঘৰত একদম ফ্ৰণ্টতে নদীখন নহয় জানো ব
অ ত অ মই যোৱাই নাই নহয় অৱশ্যে আপোনালোকৰ ঘৰলে
অ আহিবা আকৌ,
এইবাৰ তাকে বোলো এইবাৰ কিন্তু ব এইবাৰ ব গৰম বন্ধত বোলো এইবাৰ একদম এওঁক কৈ দিছো। মই একদম চব চবৰে ঘৰলৈকে যাম মিতীয় ঘৰলে বোলো। এনেকে গলেহে যোৱা ন
হয় আহিবা অ নহ'লে দেখিবা এই কাইলৈ পঢ়িলে আকৌ ল'ৰা ছোৱালীৰ পৰীক্ষা হ'ব তাৰপিছত পৰীক্ষা তাৰ পিছত বোলে দে এইটো সেৰিহত আকৌ পৰিক্ষীয়া ছমহীয়া পৰিক্ষীয়া বছৰেকীয়া পৰিক্ষীয়া কথা তেনেকে কৈ কৈ কৈ
ইতোৰ পিছত সিটো ওলাই থাকে অ সেইটোৱে বন্ধতে বোলো সেনেকে ফুৰিলেহে ফোৱা আৰু
হাজবেণ্ডকো লৈ আহিবা,
আমি গলেই হবয়ে আ আপোলোক আহিব অ এটা কথা আপোনাৰ পৰা কিন্তু মই ধুনীয়া ধুনীয়া ৰেচিপি কেইটামান শিক থাকিব লাগিব দেই আপুনি বোলে ৰ ধুনীয়া বনাই নহয় নহয় অহ অ হেই হেই অ হয়, এ কেনেকে বনাই মানে আমৰ আচাৰ?
নাই এই আমৰ আচাৰটো কি কৰিবা জানা ফাৰ্ষ্টতে আমখিনি ধুনীয়াকে কাটিবা মানে ধুই লবা ধুই পেলাই আকৌ মচি লবা মচি কৰি ধুনীয়াকে টুকুৰা টুকুৰা আৰু জিম থকা আচাৰটো হ'লে বেছি ধুনীয়া হয় তাৰপিছত টুকুৰা টুকুৰাকে কাটিবা অ অ অলপ মানে ভাল আৰু নহয় আৰু হেৰি কৰিবা ইয়াত ধুনীয়াকে ধুই কাটি পেলাই আহ নিমখ নিমখ পানী নিদিবা আকৌ কোনো বিনা পানী তাত ব্যৱহাৰ নহয়, নিমখ অলপ সৰহকে দি প্লাষ্টিকৰ হেৰিত থৈ দিবা মানে পাত্ৰত ঢাকি কৰি থৈ দিবা মিনিমাম তিনি দিন অ এনে চৰিয়া থাকে ন চৰিয়া হওক টিং হওক তেনেকুৱা তুমি হেৰিকে থৈ দিবা তাৰপিছত তিনদিনমান থবা লৰাই থাকিবা নেযায় নেযায় নাযায় তাত যদি পানী নাথাকে তেতিয়াহ'লে নেগেলে যদিকমান পানীও অকমান পানী অভাৱ আহিল তেতিয়াহলে গেলি যায় মচি ল'বা সেইকাৰণে কৈছো আমকেইটা মচি ল'বা ধুই মচি ল'বা তাৰ পিছত ধুনীয়াকে নিমখ নিমখ সানিত তিনিদিন তুমি ঘূৰাই থৈ দিবা তাৰপিছত থাকিব লৰাই থাকিবা মাজে মাজে দিনটোত তিনি চাৰিবাৰ লৰাবা আকৌ ধাকিবা। আকৌ লৰাবা তেনেকৈ থৈ তিনিদিনৰ পিছত একদম চালনী হওক চালনীত হালধি সানি পেলাই ৰ'দত দি দিবাও, দূৰত দিবা ৰ'দ ভাল হ'লে দূৰততে হৈ যায়।
অ ৰ'দ ভাল আৰু বেছি শুকাই গ'লে আকৌ আচাৰটো খাবলৈ ভাল নালাগে টেষ্ট
অ খাবলে টেষ্ট নহয় অ অ কোমল হৈ থাকোতে ভ
কোমল অ অ সেইটো কোমল হৈ থাকোতে খাবলে উম চবেই, অ জলকীয়াটো দিব পাৰি ন
অ ধুনীয়াকৈ আৰু তুম এতিয়া এতিয়া ভোত জলকীয়া ভোত জলকীয়া আছে ন অ তোমালোকৰো ভোত জলকীয়াও আছে
উ আছে আছে আমাৰ বহুত আছে আহ আমাৰ সেইটো ভোট জলকীয়া অ তাত দি দিব পাৰে ন অ অ এনেই আমাৰ ভোট জলকীয়া আচাৰটো বনোৱা হয় যেনিবা ভাল লাগে সেইটো খাইও ভাল লাগে আহ নাই এবাৰ
সেয়া মচলা চচলা দি আম চলা দি ধুনীয়াকে বনাবা আৰু যেনেকে চব্জি বনাই আৰু তেনেকে চব জাত মছলা হওক ধনিয়া পাউদাৰ হওক চব দি দিবা তাৰ পিছত বনাই পেলাই ঠাণ্ডা হোৱাৰ পিছত চিচা পাত্ৰত তেনেকে ভৰাই থৈ দিবা কিন্তু হেৰি মাজে মাজে ৰ'দত দি থাকিবা মাজে মাজে ৰ'দত দি থাকিবা অ মাজে মাজে ৰ'দত বি থ হলে থাক ভিনেগাৰ দি দিবা আৰু হেৰি কৰিবা ভাজি থাকোতে কিন্তু নিমখ দিবা তাৰ পিছত নিমখ নিদিবা যদি আ তাৰটো বৈয়ামত ভৰোৱা পিছত নিমখ দিয়া তেতিয়াাহলে নিমখ হেৰি হ'ব
উম অ সেইটো কাৰণে নেকি মই আছা ন অলপ থাকে তাৰ পিছত চোন কি বগা বগা ভেঁকুৰ আহে মোৰ বোলো সকলোৰে আছে
অ এতিয়া আমি ধৰা কেতিয়াবা আমি আমি যে খাওঁ খাই পেলাই যে কওঁ নিমখ কমিছে তাৰ পিছত আমি চাহ খিনিত নিমখ দি দিলো নে নিজ কমাৰ কাৰণে এই সেই তেতিয়া দিব নালাগে
অ হ সেইটো হে ন তেতিয়া মানে ভেঁকুৰটো আহি যায় মানে নিমখটো দি দিলে
অ ভেঁকুৰটো আহি যায় আৰু ভিনেগাৰ দিবই লাগে।
মই মানে এইেইদিন ভাবিয়ে আছো মইচোন নাই মই বৌ পৰা ৰেচিপি কেইটা আপুনি বহুত বহুত ৰেচিপি জানে দেই। হে হে
অ, কবা কিটো কিটো আকৌ হেৰি। ৰেচিপি হেৰি আহিবা খাবলৈ আকৌ।
অ নিশ্চয় সেইবাৰ বন্ধত ভাবিছো আপোনালোকক। ঘৰতে আৰু খোৱা য।
অ কৈছিলো মই যে আৰু ফুৰিবলৈও যাম। অ সিদিনাখনো কৈছো ন। বৰদোৱা যাম চাম, ল'ৰা ছোৱালী কেইটাকো দেখুৱাম।
উম ন। যাব লাগিব যাব লাগিব, উম লগে ভাগে গলে ভাল লাগে। সকলোবোৰ দেখাম মোৰ ল'ৰা ছোৱালীৰ। আপোনাৰ পৰা বহুত খিনি ৰেচিপি শিকিবও লাগিব। সে। এতিয়া ল'ৰাটো কি পঢ়ি আছে নে কি।
নাই নাই এই টিউচন গৈছে, টিউচন আছে নহয় অ। চাৰিটাৰ পৰা তাৰে চাৰে চাৰিটালৈকে টিউশচনে আছে। সংস্কৃতৰ তাক, সংস্কৃতত দিছোঁ। এ চয় আহ। সিহঁতৰ স্কুলত চঙকিত আছে যে।
উম উম।
শংকৰদেৱৰ। এতিকে টিউচন দিছো উম শংকৰদেৱত পঢ়া। টিউচনৈ গৈছে আহিব চাৰে চাৰিটা বজাত আহিব।
অ অ
কৈছে অকমান খেলিমগে মই বোলো হ'ব দিয়া।
অ সেইটোও হয়কণ, মাজে মাজে কিন্তু খেলা ধূলাটো লাগে দেই ল'ৰা ছোৱালী। লৰা পোৱালি পঢ়া শুনাৰ ভিতৰতো কিন্তু। ধতামূলক কৰাবা অকৰি।
এ কৰাবই লাগিব সেইখিনি আৰু কৈ থাকো মাজে মাজে অকমান ব্যায়াম কৰিবাচোন বোলো সোনকালে উঠিবা।
অ অ অ ৰাতিপুৱা সোনকালে
অকল কও চাকৰি কাৰণে মানুহে দৌৰিব নালাগে, সদায় স্বাস্থ্যটো ভালে ৰাখি থাকিবলৈ কাৰণে ডাঙৰ মানুহ হওক সৰু ল'ৰা-ছোৱালী হওক
অ চবেই চবেই, সেইটো হয় উম সেইটো হয় কিন্তু।
তুমি দিনটোত, যিমানে ঘৰ উ দিনটোত যিমানে ঘৰখনত খোজ কঢ়ী নথাকা ৰাতিপুৱা খোজ কঢ়াটো বেলেগ।
উম অ সেইটো নিচিনা নহয় দিনটোত আপুনি কাম কৰি লাগে গোটেই ঘৰ ওৰাই থাকা
অ। সেইটো ৰাতিপুৱা যিটো খোজ কাঢ়িব নহয় সেইটো নিচিনা মানে শৰীৰৰ কাৰণে বহুতেই ভাল আৰু।
ভাল অ বিশেষক সূৰ্য নহো মানে উদয় নোহোৱা আগতেই, উঠিব পাৰিব লাগে খোজকাঢ়িব লাগে বহুত ভাল।
উম, আৰু স্বাস্থ্যও ভালে থাকিব ন।
স্বাস্থ্যও ভাল থাকে আৰু যিকোনো বেমাৰ আজাৰ আজিকালি মানুহৰ আমাৰ কিমান বেমাৰ আজাৰ।
অ এতিয়া জ্বৰ বুলিয়ে চোৱাচোন চববোৰে কিমান জ্বৰ। চৰ্দি মা এইবোৰ এইবাৰ যে একদম মূৰৰ বিষটো কিমান হৈছে।
সঁচাই এইবাৰ বহুত মানে বেয়া ভয়ানক বেমাৰ বোৰ আহি
একদম লৰাটোক দেই লৰাটোক গৰম পানী খোৱা বাকে ঠাণ্ডা কৰি। গৰম পানী খোৱাবা বোলে গৰম বেছি জ্বৰ হোৱা পিছ মানে কমা তাৰ পিছতো তাক যাতে একদম গৰম পানীয়ে ব্যৱহাৰ কৰৱা
অ নাই গৰম পানীয়ে ব্যৱহাৰ কৰি আছো যেনিবা এতিয়ালৈকে কিন্তু সেয়া বেছি গৰমত মানে দিবলৈ গ'লে একদম কেং কেঙা আহে কিন্তু নাখালেওতো নহ'ব
অ নাই নাই নাই খোৱাবই লাগে নহয় হেৰি কৰিবা গৰম কৰি পেলাই ঠাণ্ডা কৰি থবা।
অ অ তেনেকুৱাও কৰ মই গৰম কৰি পেলাই মানে কি কৰো এ তাৰ ফ্লাকচ্ আছে নহয় তাৰ ফ্লাক্সত থৈ দিওঁ। উম ফ্লাক্সত থৈ দিও আৰু মানে কি তেনেদৰে ধৰ এ দিনটোত মানে এবাৰ মানে তাৰ পিয়াহ ধৰে আও মই তাক তেনেকেই দি থাকো গৰম গৰম ঠাণ্ডা কৰি পেলাই নহয় ভয় লাগে পানীটো পৰা ধৱো বহুত মানে কি বেমাৰ আজাৰ হয় বিশেষতে পানীত
অ অ পানী পাছ চব বেমাৰ পানীৰ পাহে হয় এতিয়া যে মানুহ বিলাকৰ পাথৰ কপা হয় নো পাথৰ কৰ পা হয় সে পানীৰ পৰাহে হয় আমাৰ যদি পানী যদি আমি বিশুদ্ধ পানী খাওঁ একদম মানে কোনো ধৰণৰ পৰা মানে বেমাৰৰ পৰা তাৰ পিছত লাগিলে কেতিয়াবা কপালত থাকে সেইটো হোৱাত
অ সেইটো বেলেগ কথা মানে কি সাৱধানৰ মৰণ নাই সাৱধান হোৱাৰ পিছত যদি কিবা হয় সেইটো আৰু ভগৱানৰ কথা অহ। উম উম অ অ
এতিয়া মানুহ বিলাকে চোৱাচোন যাব দমকলটো মাৰিব বা মটৰৰ ব্যৱহাৰ কৰিব খাব ডাইৰেক্ট হয় নে নহয় এ একদম সিতৰো ক্ষতি ন
পেটৰ খতি উম আৰু পানী টো পাই যে মানুহে মানে গম নাপায় যে পানী টোপায় সকলো
অ আমাৰ এতিয়া কয় যে দেই আহ পাথৰ হৈছে বা যিকোনো বেমাৰ আমাৰ এইবিলাক চব পানীৰ পৰাহে হৈ আছে।
উম সেইটোয়ে তোন গতিকে পানীতো আমি মানে যিখিনি পাৰো আমি মানে চাই বিচাৰি খাব লাগে
অ চাই বিচাৰি খাব লাগে যেনেকে আমি যিকোনো বস্তু খাদ্য খোৱাৰ আগত ন আমি খাদ্য খোৱাৰ আগ এইটো খালে আমাৰ গেছ হ'ব নিকি বা এইটো খালে আমাৰ এম অ অসুবিধা হব নিকি ঠিক তেনেকে আমি এই পানী আমি খাবই লাগিব ফিল্টাৰ পানি আমি খাবই লাগিব আৰু গৰমাই খালে টো আৰু ভাল ৰাতিপুৱা ৰাতিপুৱা ল'ৰাটোক পানী দিবা
অ গৰম পানী দি মই দিওঁ যেনিবা ৰাতিপুৱা গৰম কৰি মানে কি অকমান কুহুমীয়া হিচাপে খুৱাওঁ ৰাতিপুৱা
অ একদম ধুনীয়া যাতে সি অ এইটো তুমি অভ্যাস কৰিবা একদম দেখিবা সি একে ডেক কা কাললেকে হওক একদম বৃদ্ধলেকে সি
অ অ মানে তেতিয়া তাৰ পানী পিয়াহটো ধৰিব ন খাওঁতে খাওতে সেইখিনি সময়তে উম অভ্যাস হৈ যাব
উম এতিয়া হেৰি কৰি আছা ন ৰুটি বনাই আছা ৰুটি বনাই আছা
অহ অঅ তাকে অ অ ঠিকে আছে দিয়ক বাৰু হ'ব দিয়ক ন অ অ ৰাখক
উম উম
উম ঠিকে আছে দিয়ক উম